ৰিং হৈছেহে এতিয়া।
সটো ভাই কিন্তু, কোৱাৰ লগলে ধৰিব লাগে।
অ', কওক।
মই, মোৰ কথাবিলাকে শুনি আছো অ এতিয়াহে শুনিছো। এই, লোৱা নাক খালা নাই।
নাখালে, এই দু পিচ, সৰু, সৰু, দুপিচ খাই গৈছে সৰু সৰু দুপিচ খাইছে যাবনে
হা
এ, সৰু, সৰু, দুপিচ খাইছো, তাক স্কুলতে কবচোন পাহ পানী, চানীও, নাখায়, একো নাখায় লৰাটো
এই, ভীমকল ভীমকল কেঁচাই কেঁচাই খোৱাম তাক ভীমকল, কেচাই কেচাই খোৱাম। ভিৰ, ভিত, ভিৰ, কল, ভীমকল কেচাই, কেচাই, খোৱাম চালা। তহঁতক আজি আজি তঁহতক, আজি সবকে মই ভীমকল খোৱাম আহ। অ', এই নাটকৰে আচল হেৰি নাই। কৃষ্ণ এফালে যাব লগা হ'ল। অ', দৰ্শন এটাও নাই। সেই কৰি লাভ নাই। অ ', অনন্যাক হাত দি দিলো, ৰশ্মিক হাত দি দিলো সেই পিনে, এই আঠিয়া, আঠিয়া, কলকেইটা পকিছেনে নাই চোৱাচোন আঠিয়া, কলকেইটা ইহতক এটা এটা আঠিয়া কল খোৱাই দিয়ো। গুই ওলাইছে, গুই থাকেই, ইয়াত গুই আছেই। গুই ওলাব, সাপ ওলাব, নিগনি ওলাব, মেকুৰী ওলাব। এইবিলাক ইয়াত আছে, ওলাবই এইবিলাক কি ডাঙৰ কথানো কেৰ্কেটুৱা ওলাব, হয় নহয় কেৰ্কেটুৱা টে কি খায়, কঠাল হা তামোল খাই নাখায় গুইটো এতিয়া কোন চৰ ওলাইছিলে? অ', ডাঙৰটো। অ', এই গুইটো ধৰি খাব লাগে হে। আজি কি বাৰ, বুধবাৰ বুধবাৰে ধৰিব নোৱাৰ, শনিবাৰে বা মঙ্লবাৰে গুই ধৰিব পাৰি। শনিবাৰে, মঙ্লবাৰে, গুই ধৰি পেলাই খাব পাৰি। এইটোত অ', এই, গুই, এটা গুইৰ ফাৰ্ম এখন পাতিবাচোন, আ আঠিয়া কলটো কথাই কৈছো আঠিয়া কলটো সফালে এই হেৰি কৰিব লাগিব এতিয়া, ইয়াৰ পিছত এ নিচানে যেতিয়া ভাত খাবলৈ যাব অ', ভালকে বহ, তেতিয়া সেই আঠিয়া কলে গুৰে, ভাতে তাক মই ফেনেকি খুৱাম আজি আজি, যদি মই তাক আঠিয়া কলে ভাতে, গুৰে, ফেনেকি ফেনেকি খুৱাব নোৱাৰো নহয় তেতিয়াহ'লে, নিচান তই মোৰ নাম সলাই দিবি হ, আজি মই, আজি মই, একদম পুৰা এই সেয়ে কৈ আছো তোমাক, তুমি ৰাজতে গৈ থাক কেলে হৈ গল, গম পাইছে, আঠিয়া কলটো থৈ দিবা, সিফালে কেইটা পকিছে?
গোটেই, কেইটা পকা নাই সমানে।
গোটেইকেইটা সমানে পকা নাই অ', সেই এইপিনে পকা এটা আছে আৰু তাত কেইটা আছে চাবা। এৰি দিব লাগিব। আৰু এই গুইটো এতিয়া এই মানে গেটৰ মুখত ওলাইছিলে বোলে সিপিনে গৈছেনে নাই জানো। পিনে নাজায় চাগে।
এ ঘূৰিয়ে ফুৰে নহয় ঘৰিটো।
ট্ৰেইনটো সোমাই গ'ল হয় নি? এই দিনটোতে গুৰিতটো আছে দেই। গুইটো আগতে সেই ইফালেহে ওলাই উম। আগতে সিফালেহে ওলাই। অ', অ'এই থিৰাঙত চিঙা ভেন্দি কেইটা আছে নাই? ফালত থকা ভেন্দিটো ছিঙিনি এটা ছিঙিব হ'ল মই এতিয়া পাহৰি থাকিলোঁ। হা সেইফালে ভেন্দি ছিঙি আনিব লাগে আৰু বেগটোৰ পৰা। ভাতকেৰেলা কেতিয়া ওলোৱা নাই?
তাকে এতিয়া কিনো বনাওঁ জানো।
আৰু নিচানাক আজি একদম পাচলি খুৱাব লাগিব।
উম।
কচুও আজিকালি পাচলি খায় বোলে বহুত খাই। যিছুৱে বা পাইছেও নেতাৰ মুখস্থ লি কৰিছে আৰু তই ছয় নম্বৰ নাট মুখচৈছিলে
কষ্টুৰি, কষ্টুৰি আহিলে নে নাই আজি?
অ', কস্তুৰী আহিছে কস্তুৰী কোনো মাজন গৈছে তহঁতৰ পুৰণা বনত এখন কচু আছে নে নাই? আহ। কলৈকে হ'ল?
আমাৰ নিচা দটো বৰ্তাম কষ্ট নাই।
অ', পূৰণ নেওতা খন মুখস্থ কমপ্লিট হোৱা গেই নাই, কেলে। তাৰমানে সেই তেতিয়াই ঈদ যে তেতিয়াই গুচি গল আৰু মাজুনেওঁতাখন। হ তাৰ বৰ নেওতাখন কেই ঘৰলৈকে আছে। মাত্ৰ। অ'। তহঁ দুটাই পুৰণ ব চৈধ্য ঘৰ মুখচ গ আছে আ চৈধ্যশৰ মুখস্থ ধৰিম এতিয়া। কিতাপ আছে নহয়তো। এটা কিতাপ আছে নহয় চৈধ্যঘৰ লৈকে মুখস্থ কৰি আহ।
আমাৰ নিচানৰ মুখস্থ নাই নেকি?
নাই তেওঁ তাকে গছৰ গছৰ দেখ নাই বুলিছে। হ কি হৈছে চ নেওঁতা নাই নি? ক'নেওতা আছিলে নহয় নিচান নেতাখন লৈ আগৈ যা। অ', নিচানৰ নেতাখন চাই দিয়া। নেওতা খন মই চৈধ্যটা ঘৰ পোন্ধৰ ঘৰ এটা নেওতা। উ, এই ছোৱালীক কৈ দিয়া নেওতা খন। দে নিচান গৈছে নিচানে ক'ত পাব। আহ বাট ভমন আছে সেইটো কথা। এই মায়েনু ভাত কিহে খালে এতিয়া?
আলু পিটিকিয়াই খালে।
ডালি নাখালে?
দালি নেখালে।
অ'।
এতিয়া হেৰিহে বনাব লাগিব কিবা তটা বনাবগে লাগিব।
উম। এই সেৰি
কল দিলটো পাৰিব পৰা হ'ল নেকি?
এইটো এপাক চাব লাগিব কলদিল
সেয়া কলদিল তাকে মাক এতিয়া সেই জিকাই হেৰিকে বনাই দিওঁ নে কি কৰো জানো পাই ভাবিয়ে বনাবলে হেৰি হব
উম,
কি মানে বনাই দিলে হেৰি কৰিব? কিবা এটা খুৱাব লাগিব দুপৰীয়া আকৌ।
কঁঠাল গুটি ৰেচিপি খাব লাগে, কঁঠাল গুটি ৰেচিপি
কঁঠাল গুটি ৰেচিপি খাব লাগে কিন্তু কঁঠাল গুটি ৰেচিপিটো এ বা কাটি বলে কাটিব লাগে বৰ দিগদাৰ নহয়।
অ', গলে হে মৰিয়াই দিব লাগে এ হেৰিকেইডাল লৈ চৈধ্যশ মুখস্থ কৰি আহ, মই তহঁতক বেছি সময় দিয়া নাই। অই, দুই মিনিটত মুখস্থ মোক কৰি দিব লাগিব। তহঁতক অং কৰিব দিম এতিয়া ৰ' হে দুটা শিষক শুদ্ধ কৰি লিখ। এই উম, কোৱা
ন' নহয় নাটক এতিয়া ৰিহাৰ্চল আপোনালোকে কৰা
অ', নাটকৰ এই নাটক নকম আজি অলপ য়াতে পঢ়ক দিয়া নাটকৰ নহয় অ', আকমান বহচোন তোক পাৰিলে কৰাই দিব লাগিব। হৈ যাব উম, উম, এইটো এক দুই
পানচাই ক্লাছ কৰিলে নে নাই?
এক দুই তিনি চাৰি কৰিলে, এই চাৰিটা অংক কৰচোন কৰিলে দিশা কাষ্টুৰিক ৰাজদীপ নাই
উম,
উম, তই সেই যিচুৱে কাষ্টুৰিয়ে কিহত আহিলে নো? অ', ৰাতিপুৱা মাকে ফোন কৰিছিলে দেউতাকে ফোনটো ৰিচিভ নকৰিলে হপাই সেইটোত অ', ৰাজীৱৰ মাকে ফোন কৰিছিলে নেকি? দেউতাকলৈ, দেউতাকে ফোনটো ৰিচিভ নকৰিলে বুলি কলে অভিচে নাই নহয় ইয়াত বৰদোৱালে গৈছে। অনানা আগতে আছিলে অনানাক শাক দি দিলো ৰশ্মিক শাক দি দিলো
উম,
আজি নহলে আকৌ প্ৰথম মাহৰ কথা আছিলে সেইটো নহলে সিফালে মটৰটো দিলা নাই অ?
নাই দিয়া।
এবাক গৈ দি দিব লাগিছিলে।
এ আবেলি সময়ত দিম দুপৰীয়া সময়ত সেইফালে যাবলৈ বেয়া লাগে নহয়।
অ',
উম, সেইটো সময়ত দুপৰীয়া সময়ত যাবলৈ সেইফালে বেয়া।
গৰু ডাঙৰটো আছে আৰু সৰুটো আছে। এতিয়া তুমি অলপ শুই ল'লা তাৰমানে
হাঁ?
মানে অলপ শুই লোৱা হ'ল, তাৰমানমানে অ' অলপ শুই লোৱা হ'ল তাৰমানে, অলপ শুই লোৱা হ'ল তাৰমানে। খোৱা খোৱা? হ'ব।
ক'ত?
অলপ এতিয়া তুমি অলপ শুলা নে কিতাপ পঢ়িলা?
কিতাপ পঢ়িলোঁ শুলোঁ চব কৰিলোঁ।
হে?
তেতিয়া ভাত বনাই গ'ল। ৰাধিয়া পঢ়িলেহে মই আছোঁ। হে
হে, ছোৱালী কি পঢ়িলেনো? অদ্যম শক্তিখনক
ছোৱালীয়ে পঢ়িলে পঢ়িলে, পঢ়িছে।
অদ্যম্য শক্তিখন অকোক পঢ়িব লাগে, অদ্য শক্তি চে ম মই সতে পিছিলে নে তুমি গা গা তুমি কি কৰিছানে বাথৰুমত, লেট্ৰিন কৰিছা নে প্ৰস্ৰাৱ কৰিছা নে কি
দুই নম্বৰটো।
ইমান গণে গণে কৰি থাকে নেকি?
প্ৰব্লেমটো মোৰ সেইটোৱেই।
আইচক্ৰীম খালে
সেইটোৱে আৰু ঘনাই ঘনাই গৈ থকাতে প্ৰব্লেম।
ছোৱালী ভাল বনাইছিলে।
আজি এতিয়া মাক মাংসকনহে খুৱাব লাগিছিলে, এতিয়া এহে পইচা নাই। জ্বৰৰ পেচেণ্ট।
হে?
আজি বোলো মাক মাংস বনাই খুৱাব লাগিছে। জ্বৰৰ পেচেণ্ট। হেল্ল'। হেল্ল'। শুনিছেনে? হেল্ল'। হেল্ল'। শুনিছেনে নাই? হেল্ল'। হেল, ল হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। শুনিছেনে আপুনি? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।